অহ
হেল্ল' হেল্ল' বন্ধু অ শুনিছো বন্ধু বন্ধু শুনি পালা
কি কৰি আছা বন্ধু
এ বহি আছিলো এনে অলপ ভাগৰ লাগি আছিল গৰম আছিল না এনে
তাকে আজি আজি। আ হয় তাকে আজি ৰ'দতটো বেছি বেছি নাইও কোনতোগৰম টো বহুত আছে আজি হয় এ দিনবোৰ ভালে গ'ল ৰবা তোমাৰ দিন কেনে গল
হলে মানে ৰাতিপুৱা উঠিলো চাহ চাহ খাইলো অলপ খগেনে চাহ আৰু পাঁচটা খাই পেলালো আধা মুখ
উম তাকে মইয়ো তেনেকুৱাই মানে তোমাৰ ৰাতিপুৱা উঠিলো ব্ৰেকফাষ্ট কৰিলো তাৰ পিছত অলপমান পিছত পিছত আৰু ফল খালো তাৰপিছত ভাতে খালো তাৰ পিছত অলপমান ৰেষ্ট লৈ কেনে এ উঠি কেনে আছো আৰু এই বৰ্তমান এনে অলপমান পিছত চাগে ওলাই যাম অলপমান বাহিৰত
উম ভাল দে। তাপিছত দিনবোৰ কেনেকৈ গল?
হয় হয় দিনটো ভালে গ'ল ৰ'বা। দিনটো ৰ'দ দি দিনটো কামে কৰি আছিলো ঘৰৰ কাম। কৰিলও যেনেকুৱা তোৰ আত্ম হোৱা তোলাৰ মানে খিৰিকীবোৰ মানে লেতেৰা হৈ গৈছিল। ফেনবোৰ লেতেৰা হৈ গৈছিল মুচিলো। টি ভি মুচিলো। তেনেকুৱা ঘৰ পুৰা আজি চাফা কৰি দিছো পুৰা ঘৰত।
নে ঘৰতে আজি মানে কৰা হোৱা নাই না আৰাম খন কৰি আছিলো অলমান। ভাগৰ লাগিছিল ন দিনভৰ। কম কৰি লগৰ বিলাকৰ লগত লগৰ ঘৰ গলো। অলপ ঘৰ যাবলে। মানে অলপ কথা পাতি পেলাই লগ লগত লগ ধৰিপেলে আহিলো তাক।
হয় লগ বহুত দিন পিছত লগৰবোৰক লগ পালে ভা ভাল লাগে ন বহুত দিন পিছত যদি কোনবা এটা লগৰক তুমি লগ পোৱা নাই। বহুত দিন পিছত যদি লগ পোৱা ভাল লাগে ন।
উম এতিয়া মানে অলপ লগৰ লগত ভাল। লগ ধৰি কিনে ভাল লাগি যায় আৰু।
তাকে মই এটা কথা সুধিবলৈ তোমাক মানে ফোনটো কৰিলো। তোমা তোমাৰ লগত এটা অ মানে আলোচনা কৰিম বুলি ভাবিলো। ফ্ৰী আছা নে তুমি? শুনি শুনিছা নহয়?
হেল্ল' আহ হেল্ল'।
মানে কথাটো হ'ল মানে আচ্ছা ভাৰতীয় সং সংস্কৃতিৰ ওপৰত কিছুমান কথা পাতিম বুলি ভাবিছো।
অ অ ভাৰতৰ সংস্কৃতিৰ ওপৰত। অ মানে তুমি যেনেকে ক'লে এইটো তপিক
হয় মানে ভাৰতীয় সংস্কৃতি বুলি ক'লে তোমাৰ উৎসৱ আহে, ভাষা আহে। উৎসৱ যেনেকুৱা মই তোমাক একজাম্পল দি আছো বিহু। অসমৰ হয়। তাপিছত বিহাৰৰ ছত পূজা। তাৰপিছত। আহ মুছলিম মানুহবোৰৰ ঈদ। মানে প্ৰধান উৎ উৎসৱবোৰৰ নাম কৈ আছো। বঙালী মানুহবোৰৰ দুূৰ্গা পূজা তেনেকুৱা বহুত আছে। তামিল মানুহকেইটাৰ কিবা আৰু বেলেগ আছে। তাপিছত আৰু এটা আছে পং কল বুলি। আৰু তোমাৰ ভাৰতত অহ উৎসৱো বহুত। আছে তোমাৰ ভাষাও বহুত আছে। যেনেকে হিন্দী ভাষা মণিপুৰী ভাষা, অসমীয়া ভাষা, বেংগলী ভাষা, ত্ৰিপুৰা ভাষা হয় ন বিহাৰী, ভাষা, ভজপুৰী ভাষা বহুত আছে।
উম ঠিকে কৈছা।
চ' মই বিহুৰ বিষয়ে বেছি নাজানো। তুমি অলপ ক'বা নেকি মোক বিহুৰ বিষয়ে।
অ বিহুৰ বিষয়ত মানে বিহুত মানে কি কয় তোমাৰ যেনেকা বিহু তিনিটা বিহু থাকে আমাৰ। হেনেকা যেনেকা। এটা থাকে তুমি ৰঙালী বিহু থাকে এটা তোমাৰ মাঘ বিহু অৰু এটা তোমাৰ কাতি বিহু কয় মানে মা তিনিটা বিহু থাকে। তুমি তিনটা বিহুত তোমাৰ তোমাৰ আহে মাঘ বিহু। মাঘ বিহু তোমাৰ এনেকা জানুৱাৰী মাহত মানে আহে। পাছত জানুৱাৰী মা মাহৰ হাতত এইটো কিবা হৈছে ৰ তো মাঘ
নিউ ইয়াৰ ষ্টাৰ্ট হৈ যায় ন। অ অ অসমীয়া মাহৰ মাঘ বিহুৰ টাইমত উম নতুন বছৰ ষ্টাৰ্ট হয়।
অ মা। ইটো বছৰ কেইজনমান কেইজনমান ধান কাটা টাইম হয়। ধান কাটা টাইমো হৈ যায়। ত সেইখিনি তোমাৰটো মাঘ
হয়
তোমাৰ যে ৰঙালী বিহু হৈ যায় ৰ মানে তোমাৰ এনেককা এপ্ৰিল মে ম মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈ যায় আহ আৰম্ভ হৈ যায় এপ্ৰিলৰ মা ষ্টাৰ্টিং হয় মা ইয়াৰ মানে অ এইটো মানে তোমাৰ ৰঙালী বিহুৰ পিছত তোমাৰ এইটো কাতি বিহু আহে কাতি বিহু মানে তোমাৰ এনেকা অক্টোবৰৰ মাহ অক্টোবৰৰ মাহত মা হয় যায় এৰিভিউ থাকে এইটো প্ৰায় তোমাৰ যেনে কলো মই মাঘ বিহু ইয়াৰ পিছত ৰঙালী বিহু ইয়াৰ
হয়
ত মানে আমাৰ তোমাৰ আ- গানা গাৱা হয় নাচা হয় বিহুত গান গাৱা হয় নাচা হৈ যায়। তোমাৰ যেনেকা থাকে ন বা আ নতন কাপোৰ পিধা যায় ত মেখা চাদৰ পিন্ধাহৈ যায়। আছ তোমাৰ ছোৱালী কোন লৰা শোন লৰা ল'ৰাবলাক তোমাৰ ঢল বজাই বাচৰি বাজায় কিবা কিব বাজাই তাৰপিছত ছোৱালী- খুনু নাচছে মানে ত মানে তোমাৰ কিবা হৈ গ'ল যে উৎসৱ হৈ গ'ল যেনেকাা মানে। নতন নতুন আহ মিঠাই বনায় পিঠা বনায় যেনেকে তোমাৰ- এ লাডু হৈ গ'ল নাৰিকল পিঠা হৈ গ'ল এই চব পিঠা বনাই- তাৰছত মানুহ বিলাক- স বন্ধু বিলাকৰ ঘৰত গ'ল নহলে নিজৰ পৰিবাৰ বিলাকৰ ঘৰত গ'ল আৰু যেনেকা মোৰো মানে ইমান যোৱা নাই-
হয় হয়।
মে মই বেছি দৰ ৰংগা বিহুৰ টাইমত যোৱা হয় লিন কৰো আৰু মানে বেগ বিহু টাইমতও যাবা। একেবাৰে বিহু টাইমত মানে তুমি যেনেক কয় গাঁৱত যাব। আৰু তুমি যেনেে এটা নতুন নতুন হয় তোমাৰ মা অকলে থাকা হযা তোমাৰ যেনে- যেনো গুৱাহাটত তেতিয়া তোমাৰ অলপমান অকলে থাকিলে ভালকে মনাও নহয় তুমি যে- পৰিবাৰ বগ লগত পৰিমটো লগত থাকিলে অলপমান-
উ
এলোক এৰ লগত থাকিল এতৰ লগত ঘুৰা হয় খাৱা হয়। এ একো থাকিলে মানে তোমাৰ অলপ ভাল লাগে আৰু বিহু- কি হৈছে যে তুমি ক বেগ অ বেলেগ আছিল। যেনেকা বিহু আছে তোমাৰ পংগল আছে। কিন্ত এইটো চব মানছেেনেগাৰ বেংগলী- দুৰ্গ পূজ মানে অ উ মানে অকলে ভাল নালাগে কাগজে উম কোৱা কোৱা
মই তোমাক মানে মুছলিম ধৰ্মী লোকৰ মানে ঈদৰ বিষয়ে কিছু লাইন ক'ব খোজো মানে কিছু লাইন
উম কোৱা কোৱা
উ যে মানে তেওঁলোকৰ মানে। ঈদ থাকে দুটা হয়। ন ঈদুল ফিতাৰ আৰু ঈদুল জুহা বুলি যাক কোৱা হয় হয়। ন শুনিছে ন
অ খুনিছো তুমি মাৰ চাউনখন অহা নাছিল মাজত কোৱা ক ঈদৰ
হয় হয় এতিয়া আহিছে নহয়।
অ শুনি পাই শুনি পাইছো শুনি পাইছো। ঈদ আৰু
অ মানে ঈদ থাকে আমাৰ ঈদ থাকে দুটা এটা থাকে। ঈদুত ঈদুল ফিতাৰ আৰু এটা হ'ল ঈদল জুহা তাৰপিছত ঈদুল ফিতাৰটো- অ তোমালোকে যেনেকে উপবাস কৰা আমিও একমাহ উপবাস কৰি কেনে- মানে ৰোজাৰ মাহ বুলি কয় ৰোজাৰ মাহত কি হয়। তোমাৰ ৰাতিপুৱা আজানতটো দিয়াৰ আগতে খাব লাগে আৰু দিনতটো একো খাব- ন থুও গিলিব নোৱাৰা তুমি তাৰপিছত তোমাৰ- সন্ধিয়া আজামতটো দিয়াৰ। পিছতে তুমি কিবা মানে নিজৰ ফাষ্টিংটো ভাঙিব পাৰা তেনেকুৱা তেনেকুৱা চলি চলি চলি। মানে একমাহত যোনে যেইটা ৰাখিব পাৰে তাৰ কাৰণে পুণ্য ম। সি মানে ইমান পুণ্য লাভ কৰিব। তাৰ পিছত একমাহ হৈ যোৱাৰ পিছত ৰোজাৰ পিছ দিনাই। ঈদুল ফিতাৰ পালন কৰা হয়। ঈদুল ফিতাৰত কি হয় মানে ঈদুল ফিতাৰত আমি ৰাতিপুৱা উঠো। পাঁচটা মানতে উঠো তাৰপিছত গা পানী ধুওঁ। নতুন কাপোৰ পিন্ধি কাৰনে আঁতৰ লগাও হাতত। বা চলাত তাৰপিছত চকুত চুৰমা লগাই কেনে। নামাজ পৰিব যাওঁ ঈদগাঁৱত। তাৰে পৰা আহি তোমাৰ। ঘৰত চেৱাই বা ক্ষীৰ খাই লও তাৰপিছত। আলোহী ঘৰত যাওঁ বা আলোহী আমাৰ ঘৰত আহে। বা আমি কৰ'তবা ফুৰিব যাও মানে তোমালোকৰ বিহুৰ দৰে মানে এনেকুৱা টাইপ উৎসৱ হয় মানে। এ মানে ফৰ্তি বহুত হয় তাৰপিছত গান বাজনা বহুত হয়। ফাংচন টাইপো হয় কিছুমান জোগাত। লাইটিং বহুত হয় আৰু এই ঈদটো যোৱাৰ পিছৰ। মানে একমাহ পিছতে আৰু এটা আহে ঈদুল আধা। মানে ঈদুল আধাটো কি হয় ঈদুল আধা মানে জাক। কোৱা হয় কুৰবানী ঈদ আৰু বকৰি ঈদ বুলিও কোৱা হয়।
অ অ
আৰু তোমাৰ এইটো ঈদত কি হয় একে প্ৰচেছ তোমাৰ ৰাতিপুৱা উঠিবা। ৰাতিপুৱা উঠিব লাগে। পাঁচট মানতে গা ধুব লাগে তাৰ পিছত কুুৰ্তা পাইজামা পিন্ধি চুৰমা আঁতৰ লগাই কেনে। নামাজ পঢ়িব লগে ঈদগাঁৱত যাই। কৰিব লাগে তাৰপিছত নামাজ পঢ়ি আহি কেনে তোমাৰ। চ নামাজ পঢ়ি আহিকনে। উম নামাজ পঢ়ি আহি কাৰণে তুমি যোনটো মানে জন্তু কিনিছা কুৰবানীৰ কাৰণে। উট বা ছাগলী, যিও হওক তুমি কুৰবানী কৰিলা হা। কুৰবানী কৰিলা এই ছাগলী মাংসৰ। চাৰি ভাগৰ এক ভাগ তুমি নিজৰ কাৰণে ৰাখিলা নিজৰ ঘৰৰ কাৰণে। তাৰপিছত এটা ভাগ মছজিদত দিব লাগে মানে যোন। তোক সমাজত থকা তাৰে সমাজখনৰ মজিদ থাকে ন। এই সমাজৰ মছজিদত দিব লাগে। তাৰ পিছত আৰু এটা ভাত তোমাৰ আলহীত দিব লাগে। তাৰপিছত আৰু এটা ভাগ। মানে দুখীয়া মানুহ যেনেকে দুখীয়া মানুহ নিবনুৱা ভিকাৰী মানুহ এনেকুৱা টাইপৰ মানুহৰ কাৰণে। এটা ভাগ গোটেই ৰাখি দিব পাৰো লাগে। মানে কুৰবানী মাংসটো মানে বি যিমানে বিলাবা তুমি ইমানে। পুণ্য লাভ কৰিবা মানে তুমি যিমানেই যদি ঘৰত। কুৰবানী মাংস। নিজে মানে কুৰবানী দিছো বুলি ব বস্তু ৰাখি আহ। থোৱা ফ্ৰিজত লোড কৰি থোৱা মানে বহুত দিনলৈ খোৱা চ তোমাৰ এইটো মানে ভাল নহয়। চ' কুৰবানী মানে কুৰবানী মানে কি তুমি বেলেগৰ কাৰণে কুুৰবানী কৰিছা মাংসটো। জন্তুটো বেলেগৰ কাৰণে কুৰবান দি ছাহ। চ যিমান পাৰা আতীয় সজন বা তোমাৰ। অ, দুখীয়া মানুহক বহুত দিব লাগে দুখীয়া মানুহক যিমান দিবা তেওঁলোকে তোমাক দুৱা দিব দুুৱা। দিলে তুমি পুণ্য লাভ কৰিবা। চ' তোমাৰ লগত আজি বহুত খিনি কথা পাতিলো তুম বিহুৰ কথা ময়ো বাৰু জাননা নাছিলো ইমান তোমাৰ পৰা বহুত খিনি শি শিকিব পাৰিলোঁ, শো, ঠিক আছে দিয়া ৰাখিছোঁ।
ঠিক আছে দিয়ক ধন্যবাদ অ, ধন্যবাদ।